শুনিছো, শুনিছো কি কৰিছা?
মই এনেই আছো, ৰবা বন্ধু তুমি?
মই এনে আছোঁ ৰবা গৰম দিছি বহুত।
এ, বহুত গৰম, গৰম নক নক'বা আৰু আজি আজি মানে পৰহিতকেতো আজি বাৰু কম, পৰোহিত মানে এনেকুৱা গৰম দিছিল তোমাৰ চল্লিশ ডিগ্ৰী মান, মানে অনুভৱ হৈছে।
তাকেইেতো এতিয়া তোমাৰ মানে লাইটটো নাই, তোমাৰ লাইট নহলে এতিয়া ইনভাৰটাৰ তটো চলোৱা নাই, এতিয়া নটাই বছি গ'ল লাইটটো অহা নাই।
তাকে লাইন নাথাকিলেও বহুত অশান্তি লাগে ন।
কি লাগে বহুত তোমাৰ, এই গৰমত নহোৱাৰি থাকি নাই, নাই খানা পিনা খোৱা নাই কাবা তুমি খালা নেকি?
নাই খোৱা, আজি কিহৰ আঞ্জা বনাইছে?
কিহৰ যোৱাই নাই ৰবা, কি বা বনাইছে।
মানে গোন্ধটো পালা হয় ন, মানে কিবা এটা গোন্ধ পাইছা।
নাই, নাই এতিয়ালৈকে তাৰমানে হেৰি কৰা নাই বনোৱা নাই এতিয়ালৈকে।
উম, আমাৰ চ সেই কণীয়ে বনাইছে, মই চাই আহিলো চাই কণী বনাইছে।
হয়ে। কি হৰ কণি, মাছ আছে মানে মাছ, মাছৰ পানী বেয়া নালাগে কিন্তু।
ভাল লাগে মাছৰ কণী বৰা বনাই খাবাচোন বঢ়িয়া লাগে।
উম, মই মাছৰ ভাজি তেনেকে।
হয়, মানে বৰা বনাইও খাবা, তাৰপিছত এনে ডাইৰেক্ট যদি মিক্স কৰি ভাজাও মানে। ভ, ভুজিয়াও যদি কৰা বঢ়িয়া লাগে।
অ, ভূজিয়া
হয়, হয়।
হেল্ল' অ, ভুজিয়া কৰি কোৱা যাই।
কিকে ভাল পোৱা বেছি।
মাছ তোমাৰ মই হেৰি মাছ খাই ভাল পাওঁ তোমাৰ তোমাৰ এই লোকেল মাছৰ ভিতৰত কুচিয়া খাই, ভাল পাওঁ তাৰে পিছত ডাঙৰ মাছত তোমাৰ কচ মাছটো ভাল লাগে, কিন্তু।
হয়।
তোমাৰ
ক, কচ মাছটো ভাল লাগে ন, হয়।
ইলিছ মাছতটো বাৰু ভাল লাগে দেচোন, ইলিছ মাছতো আমিতো খাব নোৱাৰো বাৰু না পাও, তেনেকে সদায়, উম
বহুত কথা থাকে, তাৰপিছত মই তেনেকুৱাই মানে সুখ সৰু মাছৰ ভিতৰত তোমাৰ এই যে কয় যে মানে মিক্স, মিক্স মাছ যে নিচলা মাছ নহয়, মিক্স মাছ, নিচলা মাছো থাকে। তাৰপিছত পুঠি মাছো থাকে, দৰিকণা মাছো থাকে।
বহুত প্ৰজাতিৰ যে মিক্স মাছ থাকে, তেনেকুৱা মাছ ভাল পাওঁ মানে মই সৰু প্ৰজাতিৰ ভিতৰত।
সেইটো চানা মাছ বুলি কয়।
হয়, মানে চানা মাছ চ-চব মাছ মানে মি-মিক্স থাকে গুৰা মাছ।
অহ, মিক্স-মিক্স থাকে সেইটোই।
মিক্সাৰ মানে এইবোৰ মাছ তোমাৰ খালতে মাৰিলে পোৱা যায়।
আৰু তোমাৰ লোকেল মাছবিলাক ভাল লাগে কিন্তু।
লোকেল মাছ আগতে যে বহিছিল কলৰ পাতত মাছ লৈ এইবিলাক মিক্সাৰ মাছ ন'।
মিক্সাৰ মাছ, তোমাৰ লোকেল মাছ। তোমাৰ কাৱৈ মাছটো ভাল লাগে, তোমাৰ মাগুৰ মাছটো ভাল লাগে।
হয়, হয়। মা-মাগুৰ মাছ খোৱা নেকি তুমি? মাগুৰ মাছটো মই ঘিণ-ঘিণ পাওঁ, মাগুৰ মাছটো শুনিছোঁ মানে ড্ৰেইনত থাকে বোলে। চ'
এই কিয় হ'ব, এই আমাৰ ইয়াত থাকে মানে তোমাৰ, পথাৰৰ খালবিলাকত থাকেই, তাৰপিছত তোমাৰ বিলত থাকে দেখোন তেনেকে, তোমাৰ কিছুমানে জানোঁ মা মাগুৰ মাছ, তোমাৰ তাৰপিছত কুচিয়া মাছ, ড্ৰেইনত তোমাৰলোকৰ তাত জীয়াই মানে এইবিলাক চহৰ টাউন, টাউনবিলাক
হয়।, হয়, হয়। বাৰু মই মই শ'ল মাছ খাওঁ, শ'ল মাছ মিঠা-মিঠা লাগে।
উম, শ'ল মাছটো মিঠা পোৱা নেকি, মিঠা লাগে নেকি?
ডাঙৰ শ'লটো খাবা হয়, বঢ়িয়াকে।
হয়, অহ। মিঠা লাগে নেকি তোমাৰ?
হয়, বাকী তুমি চিমি মাছ খোৱা না?
শিঙি, শিঙি মাছ।
হয়, খোৱা?
এ খাওঁ কম খাওঁ তেনেকে নাখাওঁ, বেছি নাখাওঁ মই ভাল নাপাওঁ।
এ মানে এইবিলাক বেমাৰী মানুহৰ কাৰণে ভাল শিঙি মাছ, শিঙি মাছৰ জোল।
বেমাৰী মানুহৰ কাৰণে ভাল।
মই মাজতে মানে ব' ব' এটা ৰো-ৰোগত আক্ৰান্ত। মানে এ ৰোগকত মানে মানে ভালে ৰোগত আক্ৰান্ত হৈছে, মানে মোৰ শৰীৰ পুৰা দুৰ্বল হৈ গৈছিল মাজতে। জ্বৰ চৰ্দি হা, মানে একেলগে জ্বৰ চৰ্দি পেটৰ গণ্ডগোল ধৰি মানে চব বস্তু মোৰ এ একেলগে মানে হৈছিল মানে। কেইদিনমান আগত চ' একদম শৰীৰ দুৰ্বল হৈ গৈছে, ডক্তৰক দেখাইছোঁ। ডক্তৰে কৈছে তুমি প্ৰ'টিন জাতীয় বস্তু বহুত খোৱা যেনেকে কুচিয়া মা, কুচিয়া মাছ। তাৰপিছত শিঙি-শিঙি মাছ এনেকুৱা বস্তু বহুত খোৱা। মই খালোঁ, কেইদিনমান খালোঁ এসপ্তাহ পুৰা খালোঁ। তাৰপিছত মই লাহে-লাহে এতিয়া ঠিক হৈছোঁ মানে লাহে-লাহে।
অহ', অহ'। মই খালোঁ দিনত খালোঁ তোমাৰ কুচিয়া মাছ আনিছিলোঁ কালি, দিনত কুচিয়া মাছ খালোঁ।
ত' তুমি আজি কুচিয়া মাছে খাইছা।
উম, দিনত খালোঁ আজি কুচি কিয় খাই পোৱা নাই নেকি তুমি?
খাই পাইছোঁ মানে তোমালোকে বা কেনেকুৱা বনোৱা, মইটো ভাজ ভাৱ ফ্ৰাই কৰি কিনে বনাইছে। টেষ্টটো ভালেই পাইছোঁ মাছ-মাছৰ দৰে পাইছোঁ।
আমাৰ দুটাই ষ্টাইলত মানে এটা আঞ্জা বনাই, ভাজি খায় অলপ বেছি ভাল লাগে তোমাৰ। পিয়াজৰ লগত আৰু আঞ্জাত দিলেওঁ ভাল লাগে।
কেঁচাত যে মানে আঞ্জা বনাই কেঁচাই।
উম কেঁচাই আঞ্জা জানো এনেকে ভাজি বনাই কেঁচাই নবনাই তেনেকে আমিতো নবনাওঁ তেনেকে
নবনাই ন কিছুমান মানুহ আছে কেঁচাই বনাই বইল কৰি বনাই কুচিয়া মাছ
কিছুমানে তোমাৰ হেৰি হেৰি কৰে অ কি কৰে মানে কেঁচাক কেঁচাও খায় তোমাৰ
হয় হয়
এই তোমাৰ তি আছ হেৰিতটো খাই দেই অ এই এই যোনটো তেজ ওলাই তেজটো খ দিয় কেঁচাক কেঁচাক
হয় কুচিয়া মাছক মই শুনিছো মানে সাপৰ প্ৰজাতিত পৰে নেকি মাছটো
পৰে এনেো মাছে স পুছে সাপত ধৰে হনো দেহা অ সা ভানে পায় আৰু তুমি শাক পথ ধৰে আৰু
বাকী তুমি কুচিয়া মাছৰ দৰে যে আৰু এটা মাছ আছে বামী মাছ বাইম বুলি কৈ চাগে সেই যে মুখখন যে বহুত জোঙা
গম পাইছো গম পাইছো সেইটো মানে মই আমাৰ ইয়াত পাই পো কিন্তু মই নাখাওঁ তেনেকে সেইটো
ভাল লাগে এইটো খাই যাবা
এ নাই মই খোৱা নাই মই তেনেকে নাখাওঁ
মানে বামী মাছ ডাঙৰটো নাপায় সৰুৱে মিক্সৰ মানে মিক্সাৰ মাছৰ লগতে পায় যাৱৰটো তেনেকুৱা নাপায়
তোমাৰ এই নিচলা মাছটো ভাল লাগে কিন্তু নিচলা হল
হয় হয় উ নিচলা মাছতটো ভাল লাগে বাৰু তুমি উম নিছলামাাজনে কিয় লগত খাই পিছা
আজি খ মই ইমান
অ পিয়াজৰ লগত তাৰ পিছত তোমাৰ কোমোৰা যে আছে কোমোৰাৰ দালিৰ লগত মিক্স কৰি দিবা বঢিয় লাগে
খাই পোৱা নাই মই মই তোমাৰ সেইবিলাক বস্তু ভাজি ভাল লাগে নিচলা মাছটো ভাজি ভাল লাগে
তাকেতো ভাজি কাৰণে মানে মিক্স কৰি দিব দিছো কোমোৰাৰ জাল খাই চাবাচোন কেতিয়াবা ট্ৰাই কৰি
খুব খ খ খু নালকে দেখোনহিমান
হ নহয়ো কোমোৰা বুঢ়া হোৱা কোমোৰা টো কথা কোৱা নাই কোমোৰাৰ যে এটা কোমলীয়া জালি যে পায়
গম পাইছো গম পাইছো মই কোমোৰা জালিব কিন্তু মই এনেই ভাল পাওঁ নিচনা বস্তু মই এনে ভাজি ভাজি ঘ ব বেলেগ কৰি মই খাই ভালে নাাপ তোমাৰ আঞ্জা হওক তাৰ পিছত জাল দিয়া হওক তেনেকে খাই ভালে নালাগে
বাকী তুমি ইছলাম আাছল চব খাই পাইছা নে
অফ
হয় চব
চব নাই নাই নাই পোৱা নাই কিন্তু হেৰিতটো পাইছো তোমাৰ নিচলামা চত যি এটা তোমাৰ শুকাই কিনো পেকেট কৰে যি শুকাই বিছ মাছৰ শুকান শুকান মাছটো বলেগ েেিং কৰি তোমাৰ সেনেকে কিন্তু ওলাই দোকান বিলাকত দোকানত ওলাই
ওলাই তাৰ পিছত তোমাৰ যত শুকান মাছ বেচে তাতেও পায়
অ আহ
মানে তুমি এনে খুকান মাছ কি কি খাই পছা
শুকান ম শুকান ম খাইিবোৱা নাই তেনেকুৱাাকো
নিচলা মাছ খাই বোৱা নাই নিচা শুকান মাছটো
অ পাইছো সেইটো পাইছো বেলেগ পোৱা নাই তেনেকৈ এই হেৰি মাছ বিলাক পাইছো তোমাৰ অ পুঠি এইবিলাক পাইছো পুঠি চুঠি এইবিলাক শুকাই কিনো আগতে চালীয়া কৰি তোমাৰ টেঙা ৰান্ধ টেঙি।
উম, উম টেঙা দি বা কচু দি বেছি খায় মানুহ শুকান মাছ।
কচু দি খাৰ দিনো খাৰতো দিয়ে সাৰ বনালে।
হয়, হয় ত বনালে খাবো দিয় ঠিকে কৈছে।
অ' তেনেকুৱাই মানে আমাৰ খাদ্যবোৰ মানে তেনেকুৱাই মানে বাহিৰৰ লগত আমাৰ খাদ্য নিমিলেই।
উ নিমিল নিমিল একদম নিমিল। সেইবিলাকেই আৰু তোমাৰ আৰু তোমাৰ আৰু তোমাৰ কি ভাল লাগে এ নাই? বেলেগ আৰু তোমাৰ বেলেগ মাছ তোমাৰ তেনেকুৱা।
মানে কোৱা নাই মানে কোৱা নাই মই তেতিয়া ক'ব গুৈছিলো তুমি যে ক'লা মানে কচ মাছ। খচ মাছ থাকিলেতো মোক আৰু একোৱেই নালাগে।
অ' চন্ধাটো কেনে লাগে চন্ধা চন্ধাটো।
ৰূপচন্দাটো বহুত দিনা খোৱা নাই অ' ৰূপচানন্দাটো মানে এতিয়া দেখা নোপোৱাই আছো বজাৰত।
মই পৰহি খালো মই পৰহি।
হয় ৰূপচন্দ্ৰাটো মানে ঠিকেই লাগে মাছতো কিন্তু বজাৰত দেখা নোপোৱা আহিছো বজাৰত এতিয়া ভকুৱা, ব্ৰিকেট, ৰো মাছ এইবিলাকে আহে।
আমাৰ ইয়াত দেখোন ওলাই সদায় ওলাই ৰূপচন্দা।
তোমালোকৰ এইবিলাক গাঁও চাইদ ন এইটো হল চহৰ চাইদ।
ঘৰততো বেছি ওলব লাগে তেনেকুৱা মানে ৰূপচান্ন্দা বিলাক।
হয় তেনেকুৱা হন্তু মই বজাৰত যাই থাকো ডাঙৰ ডাঙৰ বজাৰ যাই তাকো দেখা পোৱা নাই ৰাতিপুৱা যাব লাগিব ৰ ৰবা একদিন।
নহয় তুমি বেলেগ জোগাত যাবা তোমাৰ সেইখিনি বজাৰত গুৱাহাটী চহৰত।
হয়, হয় ঠিকে কৈছা। ঠিকে কৈছা ঠিক আছে বাৰু ৰাখিছো তোমাৰ লগত কথা পাতি ভাল লাগিল দিয়া।
দিয়া দিয়া পিছত কথা পাতিম।